তে আজি আমি মোবাইল ফোনৰ কথাটো দিয়া। তে, মই প্ৰথমে সুধিব বিচাৰিছো তুমি মোবাইল ফোন ব্যৱহাৰ কৰানে আৰু কিমান ব্যৱহাৰ কৰা। মানে কিমান?
মবাইল ফোনটোতো আমি ব্যৱহাৰ কৰিবই লাগিব। কি, মোবাইল ফোন আমি আমাৰ এতিয়া সদায় কৰাত মানে, ব্যৱহাৰ কৰাটো এটা আমাৰ মানে, অভ্যাস হৈ গৈছে। যিহেতু, কি কভিডৰ পিছত অনলাইন বোলা বস্তুটো বহুত তেতিয়া আহি গৈছে কি কি মোবাইল নহ'লে আমি আমাৰ লাইফতটো বহুত পিছফালে গুচি যায়। পঢ়াত আমাক মবাইল লাগিব, আমাক কিবা কৰোতে মবাইল লাগিব, আমাক চব ক্ষেত্ৰত আমাক মবাইলতটো আমাৰ এটা আমাৰ এটা আমাৰ ব্যক্তিগত এটা সেই সংযুক্ত বনি গৈছে। য'ত মানে এ লাগা লাগা হ'লেও আমাক আৰু আজিকালিটো দেখিছাই চাগে বাচ্ছাহঁতকো খোৱা টাইমত মবাইল লাগে সেইটো বেয়া হয়, সেইটো সেইটোত মাকহঁতে বুজিব লাগে বুজাব লাগে কিন্তু আ, এনে ক্ষেত্ৰত মোবাইলটো যে, ভাল উপব মানে ব্যৱহাৰ কৰা যায় ত মোবাইলটো নিজৰ কাৰণেও ভাল।
হয় তুমিটো বৰ সত্য কথা ক'লা আৰু যি তুমি যে ক'লা কভিডৰ পিছত যে মোবাইলৰ ব্যৱহাৰটো বেছি হৈছে কাৰণ গোটেই বস্তুবোৰ এতিয়া অনলাইনে যোগাযোগ হয়। এইটো তুমি সঁচা কথা ক'লা। আৰু মোৰো মোবাইলটো ব্যৱহাৰ কৰা যায়। এ আৰু মোবাইলটো এতিয়া এনেকুৱা হৈ গৈছে কি তুমি ব্যৱহাৰ কৰিব ইচ্ছা নগ'লেও ইচ্ছা মানে এ ব্যৱহাৰ কৰা যায়। মানে হাজাৰ মন নকৰিলো কাৰণ এইটো আজি আজিকালি তুমি যেনেকে কলা পঢ়া ক্ষেত্ৰত পঢ়া ক্ষেত্ৰত এতিয়া আমি যদি প্ৰশ্ন উত্তৰো ওলাব লাগে তেতিয়াও আমি মোবাইলৰ ব্যৱহাৰ কৰিব লাগে, মোবাইলত যাই চাৰ্চ ইঞ্জিনত যাই সেইবোৰ মানে মই প্ৰশ্নবোৰ মাৰি উত্তৰ ওলাব লাগে, তে মোবাইলটো মানে আজিকালি এনেকে মানে জীৱনত জৰিত হৈ গৈছে কি আমি ব্যৱহাৰ নকৰাকে তো মানে এটা জীৱন নচলে। সেইটো তুমি যি ক'লা সেই কথা কথাটো মই সেইটো এ মানে মান্তি হৈছোঁ আৰু তুমি ঠিকে কলা, বাকী তুমি আৰু মোবাইল ফোন যি ইউজ কৰা তুমিতো বেছিভাগ কি ব্ৰেণ্ডৰ ইউজ কৰা মানে? ব্ৰেণ্ড থাকে ন।
মই মবাইলটো এতিয়া পকৌ ব্ৰেণ্ডৰ ইউজ কৰিছোঁ যোনটো চাওঁমি পৰা প্ৰভাইড কৰে। আৰু আগতে মই কি চেমচাং ইউজ কৰিছিলো। ত' এনেকে মোক পকতো বেছি ভাল পোৱা পাছত মানে বস্তু কিছুমান বহুত বেছিকে আছে যত বুজিব পৰা ভাল হয় আৰু আ যিহেতু মই এটা ষ্টোদেন্ট মোৰ কাৰণে বহুত ইয়াতে আজিকালি এআই যুগ আহিছে, ট বহুত মোক হেলপ হৈ ৷ তুমি কি ইউজ কৰা?
মই ক'ব গ'লে মই ইমান মোবাইলৰ ক্ষেত্ৰত ইমান জনা নাছিলো, মই ৰিয়েলমি মোবাইল কিনিছিলো এনে ঠিকে কাম দিয়ে তুমি যি যি কলা সেইবোৰো কামতো সেইটো সহায় কৰি দিয়ে বাকী এনে যুতি মই কওঁ মোৰ এনেই চেমচাং লোৱা ই ইচ্ছা আছে৷ চেমচাং সেইটো মোবাইলতটো বহুত ভাল কথাও শুনিছো। আৰু মোৰ মানে এনড্ৰইডৰ ফালে মানে বেছি মানে প্ৰেম আছে সেইটো মানে মই চেমচাঙৰ ক্ষেত্ৰতে যাব বিচাৰিছো। তুমি এনে কোৱা তুমি এনেই চেমচাং বেছি ভাল পোৱা, না আইফোন বেছি ভাল পোৱা?
মইতো কোৱা যায় চেমচাং, আইফোনটো তেতিয়া লোৱা যে যেতিয়া তুমি, তুমি কিলি কয় নয় কিবা কাম কৰা তোমাৰ পইচা বহুত আছে, আইফোনত কি হয় আমি ষ্টুডেন্টৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়৷ আইফোন ভালকে ডাউনলোড কৰিব নোৱাৰি আৰু আধা বস্তুতটো পইচাৰে হয়, পইচা দিয়া বস্তুটো পাবা এইটো তুমিও জানা ত' সেই হিচাপতে মই মানে আইফোনৰ অয়েছতকে এনড্ৰইডৰ অয়েছটো বেছি মানে ভাল পাওঁ৷
হয়, হয়, হয় তুমিতো ঠিক কৈছা আৰু কাৰণ আজিকালি বহুত ছাত্ৰ ছাত্ৰীবোৰে নুবুজে এইবোৰ কথা তুমি যি যিবো বুজিছা মই শুনি ভাল লাগিল৷ কাৰণ আইফোন বোৰত কি হয় আজিকালিটো খৰচা ভাবে কি মানুহে এবাৰে হয়, কিন্তু নহয়তো লোৱাৰ পিছত তোমাৰ খৰচাটো বাঢ়িহে থা- এইটো ত চেমচাঙৰ অ হয় হয় বহুত বাঢ়ি থাকে, চেমচাংৰ যুগত কি হয় এতিয়া বহুত ধৰণৰ মানে ৰেনচত পাবা তুমি, মানে কম দামীও পাবা তুমি, বেছি দামীও পাবা, তাতে তোমাৰ মানে সেইটো মানে সহায় কৰে চেমচাঙে, কিন্তু আইফোনটো যি কলা তুমি সেইটো মানে কিনিলে নিজৰ মানে পইচা থাকিব লাগিব নহলে মা দেউতাহতৰ পৰাই লৈ পেল ল'ব লাগিব। এইটোয়ে তুমি ঠিক কলা' বাকী মই উধিব বিচাৰিছো তুমি কি কয় বেছিভাগ মোবা নিজৰ মোবাইল ফোনত কি ইউজ কৰা
মানে যেনেকে কি কব বিচাৰিছা?
মানে তই মোবাইল ফোনটোতো ব্যৱহাৰ কৰা গম পালো এনে বেছিভাগ কি তাতে ব্যৱহাৰ কৰা কি বস্তু মানে বেছি ব্যৱহাৰ কৰা মানে এন্টাৰটেনমেন্ট এভাৰ ৱে অ হয় হয়
ইডিট কৰো, গান ইডিট কৰো কেতিয়াবা ফটোচ ই আৰু আৰু মুভি বি চাবলে ব্যাবহাৰ কৰা যায়। সেইবিলাকে কাৰণে আৰু মই পঢাৰ ক্ষেত্ৰত মেইনলি মই একমদ চবতকে বেছি কৈ পঢ়াৰ ক্ষেত্ৰত মই কডেলিকৈ মবাইলটো বেছিকৈ ইউজ কৰো
ভাল ভাল, মোৰো মইওটো মোবাইলতটো বেছিভাগ পঢ়াৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰি যায়, কিন্তু পঢ়াৰ ক্ষেত্ৰতো বেছিভাগ এক্জামৰ সময়তে হয় পৰীক্ষাৰ সমূহ হয়, বা নহলে কিতাবা কিবা যদি কলেজৰ পৰা হোম ৰ্ক যদি দিয়ে তেতিয়া ব্যৱহাৰ হয় বাকী এনে লৰ মেইলত যদি মানে এনেই এ যোগাযোগ য কৰা কাৰণে কম হয়, বেছিভাগ মই আই মুভি ইউটিউব বুলি এপ এটা আছে সেইটো বেছি ব্যৱহাৰ কৰা যায় বাকী তুমি মোবাইলত বেছিভাগ কিমান মানে দে কি সদায় মানে কিমান ব্যৱহাৰ কৰা যায় মানে বেছিভাগ? মানে দিনটোত কিমান ব্যৱহাৰ কৰা?
যদি মই দিনটোত কওঁতো দিনটোত অলম'ষ্ট ওঠৰ ঘন্টা মবাইল ইউজ কৰা যায়, ওঠৰ নহয় পোন্ধৰ ঘন্টামান মোবাইল ইউজ কৰাই যায়। কিও কি এতিয়া সেই সেই পোন্ধৰ ঘন্টাটো এইটো নহয় কি মোবাইলত গেম খেলি অদৰকাৰী কাম কিছুমান কৰি যোৱাব লাগে, যদি তোমাৰ কিবা এনেকুৱা কাম আছে যোনবিলাক কৰিব লগা হয় সেইবিলাক কাম কাৰণে ত মবাইল ইউজ কৰে, যি টি কামৰ কাৰনে মবাইল ইউজ কৰিব নালাগে
হয় হয় মোবাইলটোতো ব্যৱহাৰটো হয়য়ে মোৰো ক'ব বিচাৰো মোৰো চাগে পোন্ধৰ ওঠৰ ঘন্টা মানে হয়, কাৰণ মোবাইলটো এতিয়া যেনেকে তুমি ক'লাটো আজিকালি চব বস্তু অনলাইনে হৈ গৈছে, তানেটো ব্যয়ৱহাৰ ইচ্ছা নকৰিলে কৰাযা- যায়েই। সেইটো মানে মোৰো- ত ক'ব পাৰা, বাকী তুমি এনেইটো ক'লা কি এনে তুমি মোবাইলত গেম চ সেইবোৰ নেখেলা নেকি? আজিকালিতো বহুত খেলা হয় ন ল'ৰা ছ
মোবাইলত কি হৈ জানোঁ এতিয়া? আগতে গেম খেলিবলে এটা আমি একদম অ', উৎসা আমি আগ লৈছিলো গেম লাগে গেম লাগে বাত এতিয়া তুমিও জানা যেনেকে বয়স ডাঙৰ হৈ হৈ যায় আমাৰ, আমাৰ কামৰ প্ৰতি আমাৰ বহুত এইটো এটা আগ্ৰহটো বাঢ়ি যায়। য'ত আমি সময় ওলাব নোৱাৰোঁ কিবা কৰিবলে যোনখিনি সময় পাওঁ সেইখিনি আমি নিজকে চাব লাগিব। যদি সেই সময়খিনিত যদি গেম খেলি আমি বৰবাদ কৰি দিওঁ তো আমি- কি আমি মানে আমি ব্যক্তিগত, হেই দুুনীয়াটোত কি কৰিলোঁ আমি নিজে কোৱা।
হয় হয় তুমি ঠিক কৈছা, আৰু আমাৰ সৰু তে এইবোৰ আমি গম পোৱা নাযায় তো
উম্‌- তুমি কি ভাবা এইটো লৈ? হয়।
অ', মই এইটোয়ে, মই মই নিজৰ যদি অ', মই ভাবোঁ যে এ' গে- গেমটো এইটো সঁচাত তো সত্য হৈছা এইবোৰ গেম খেলি এইটো বেছিভাগ ধ্যান হেই হয় পঢ়া-পাতিৰ পৰা, কিন্তু তাৰে ভিতৰত আমি যতি চাওঁ কিছুমান ভাল গেমো আছে। সেইবোৰক খেলিব পাৰা যায়, যোন যিবোৰ চেচ্‌ থাকে, এইয়া লুডো থাকে সেইবোৰ লুডো এতিয়া বন্ধু বোৰত খেলিও ভাল লাগে বাকী চেচ্‌ গেমটো খেলিলেও- মাইণ্ড বোৰ কি হয় নিজৰ মানে ডিমাকটো মানে চু চোকা কৰে। এইটো মানে সেইটো ক্ষেত্ৰত আমি চাব গ'লে গেমৰ কিছুমান ভাল মানে ব্যৱহাৰো আছে। বাকী আৰু তুমি যি কলা কিন্তু বেয়া ব্যৱহাৰটোৱে একে আজিকালি বেছিকে দেখা যায়। কাৰণ বে মোবাইলত আজিকালি বহুতে মানে পইচা খেদাই খেদাই মানে এ' নিজৰ মানে সেইটোয়ে কৰি দিয়ে, পইচা নোহোৱা হৈ যায়। সেইটো মানে গেমো বেছিভাগ আমিতো বেয়াই দেখিছোঁ এতিয়ালৈ। অ' বাকী আৰু তুমি এতিয়া সুধিব বিচাৰিছা নেকি? মোবাইল ফোনৰ কথা।
মই এইটো সুধিব-বি ছাৰিছো তুমি চচিয়েল মিডিয়া ইউজ কৰা নে নকৰা? হেল্ল'।
অহ্‌ কোৱা অ শুনিছোঁ। কোৱা
চচিয়েল
চছিয়েল মিডিয়া। চছিয়েল মি- অ' কৰোঁ কৰোঁ। ছ'চিয়েল মিডিয়াটো আজিকালি ইউজ কৰা যায়েই কাৰণ ছ'চিয়েল মিডিয়া নহ'লে নিজৰ বন্ধু ইতা ছ'চিয়েল মিডিয়া ইতিয়া কি ইতিয়া বন্ধু সপুৰা লগতো কথা পাতিব কাম কৰে বা এ' আমি কি কয়, বাহিৰা কিছুমান আৰু চিনাকি বন্ধু, নতুন বন্ধু বনোৱাতো হে-সহায় কৰে সেইটো কাৰণে মই সেইটোৱে ক'ব পাৰিছো কি ছ'চিয়েল মিডিয়া আজিকালি ব্যৱহাৰ হয়য়ে মানে। আজিকালি বহুত আছে তাৰে ভিতৰতো আমি বিভাগ চালে ছ'চিয়েল মিডিয়াৰ কিন্তু তো মই হোৱাটছএপ বেছি বৱহাৰ কৰোঁ। আৰু তাতে মানে লাগতিয়াল যি কাম থাকে মানে মোৰ চচিয়েল মিডিয়াৰ সেইবোৰ মানে হোৱাটচ্‌এপতে কামটো হৈ যায়। বাকী তুমি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা নে? এনে কৰা যদি কোনটো বেছিকে কৰা?
মইতো ইনষ্টাগ্ৰাম কৰি মই নিজে কি বুলি কয় নহয় 'চিয়েল মিডিয়াত ভিডিঅ' বনাইছিলোঁ। মোক- মই কনটেন্ট বনাই পিনে মই তাতে চচিয়েল মিডিয়াত মই দিছিলো। মানুহে মোক চাইছিলে মানুহে ভাল পাইছিলে। কিন্তু এতিয়া পঢ়াৰ কাৰণে মই লৈ এইবলাকৰ পৰা দূৰ হ'ব লগা হ'ল।
হয় তুমি এনে এতিয়াও কৰা নে এইবোৰ?
অ' এতিয়া নকৰোঁ বৰ্তমান। বাত্‌ পিছলৈ কৰিম বুলি ভাবিছোঁ।
ছ'চিয়েল মিডিয়া একদম ব্যৱহাৰ নকৰা নেকি? উ
কৰোঁ-অ' কৰোঁ মানে কিতাবা আ' এনে অলপ উম্‌ যদি ব'ৰ হৈ থাকোঁ, তেতিয়া কৰোঁ।
হয়, দিয়াতে অভিজিত তোমাৰ, এ, তোমাৰ লগত কথা পাতি ভাল লাগিল সেইটোৱে মই সুধিব বিচাৰিছিলো, ধন্যবাদ।